হেল্ল' হেল্ল' অ নমস্কাৰ বন্ধু কেনে আছা?
অ' ভালেই আছো বন্ধু।
উম, আজি আমি স ত্ৰ। সংকৃতিৰ বিষয়ে আলোচনা কৰি বুলি ভাবি ভাবিছোঁ।
অ' হয় নিশ্চয়।
উম, আমাৰ সত্ৰ সংস্কৃতি অসমৰ এক আমূল্য ঐতিহ ইয়াৰ আৰম্ভণি ক'ত হৈছিল জানানে?
উম, হয় অহ আচলতে ইয়াৰ আৰম্ভণি। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে কৰিছিল।
ঠিকেই কৈছে। তোমাৰ আমাৰ সত্ৰসমূহত মূলত তোমাৰ বৈষম্য ধৰ্মৰ
হয়। সত্ৰত নাম প্ৰসংগ ভাওনা বৰগীত, সত্ৰীয়া নৃত্য আদি অনুষ্ঠিত হয়। লগত তে আমাৰ সত্ৰীয়া নৃত্যও ভাৰতৰ শাস ত্ৰ নৃত্যৰূপে হিচাপ পে স্বীকৃতি দিয়া হৈছে, নহয়নে?
উম। হয়, এই আমাৰ অসমৰ গৌৰৱৰ বিষয়টো তোমাৰ সত্ৰসমূৰ অসমৰ সাহিত্যিক বা সংস্কৃত, বা নাট্যকলা আদি, আৰু সংস্কৃতি সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা
হয়, সত্ৰত থকা কীৰ্তনঘৰ আৰু নামঘৰসমূহো মানুহৰ আধ্যাত-আধ্যাত্মিক আৰু সামাজিক জীৱনৰ কেন্দ্ৰবিন্দু।
হম। তোমাৰ আমাৰ সত্ৰত থকা কীৰ্তনঘৰৰ, নামঘৰসমূহে মানুহ আধ্যাত্মিক আৰু সামাজিক জীৱনৰ কেন্দ্ৰবিন্দু হিচাপে লৈছে আৰু
হয়, একেবাৰে সঁচা কথা কৈছা তুমি এইটো মানে, সঁচা কথা হৈছে কি
তোমাৰ। আমাৰ আজিৰ যুগতো সত্ৰ সংস্কৃতি প্ৰাসংগিক আছে, কাৰণ সত্ৰসমূহে আমাৰ ঐতিহ্যিক মূল্যবোধ আৰু সামাজিক ঐ
উম, হয়। আচলতে সত্ৰ সংস্কৃতিৰ কেৱল ধৰ্মচ চৰ্চাৰ স্থান নহয়। বৰঞ্চ আমাৰ অসমীয়া ভাষাক কলা, সাহিত ত নৃত্যকলাৰ মূল চালিকা হয়।
উম। উম। তোমাৰ তোমাৰ ইয়াত মানুহে বহুতো শৈতিক আৰু ভক্তি শৃংখলা কৰে আৰু সাম্প্ৰতিক শিক্ষা লাভ কৰে, উম। তোমাৰ
হয়।
উম এতা তোমাৰ সত্ৰ বুল আমাৰ আচলতে, হৈছে ধৰ্মীয় সংস্কৃতি, বা সাংস্কৃতিক অনুষ্ঠান, ইয়াৰ ভক্তসকলে তোমাৰ একেলগে, বাস কৰে ও' নাম প্ৰসংগ কৰে
হয়-হয়, আচলতে আমাৰ অসমত যেতিয়া মানে সত্ৰ স্থাপন হৈছিল বা প্ৰতিষ্ঠা হৈছিল, আমাৰ সত্ৰ আছিল ছয়শ পয়ষষ্ঠিখনন কিন্তু এতিয়া তাৰে মানে বেছি ভাগৰে অস্তিত্ব নোহোৱা হয়। গৈছে, এতিয়া মানে মাজুলীত আমাৰ বহুতো সত্ৰ আছে আ, পয়ষষ্ঠিখন আছে মাজুলীত। অ', তাৰে ভি ভিতৰত কিন্তু এতিয়া বাইশ খনৰৰহ অস্তিত্ব আছে।
উম আৰু তোমাৰ সত্ৰ-সংস্কৃতিত তোমাৰ মূল ভিত্তি স্থাপন কৰিছিল, আমাৰ শ্ৰীমন্ত শংকৰ শংকৰদেৱে তোমাৰ এশ বছৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল চাগে
উম, হয়।
সমাজত সাম্য, ভাতৃত্ব আৰু ভক্তিৰ আদৰ্শ স্থাপন কৰিছিল, শ্ৰীমন্ত শংকৰদেৱে।
হয়, আৰু শ্ৰীমন্ত শংকৰদেৱৰ লগতে আমাৰ শ্ৰী শ্ৰী মাধৱদেৱেও অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। আৰু উম, আচ লগতে সত্ৰসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান হয়।
উম, উম। এ
আমাৰ আচলতে। তুমি এটা কথা জানানে? অ' আমাৰ সত সত্ৰসমূহত আচলতে ইষ্ট দেৱতাক উপাসনা কৰা হয় আৰু ধৰ্মীয় ত ত চৰ্চা কৰা হয়।
উম, উম। আৰু তোমাৰ আমাৰ মাধৱদেৱৰো কিন্তু গুৰুৰ আদৰ্শ অনুসৰি কিন্তু অস অসমৰ বিভিন্ন ঠাইত বৈষম্য ধৰ্ম প্ৰচাৰ কৰিছে কিন্তু।
অ', হয়।
উম, আৰু তোমাৰ এই কি বুলি কয় এইটো সত্ৰীয় নৃত্ৰীয়। অসমৰ গৌৰৱ বিষয়াই। আৰু নৃত্যৰ ওপৰত। সত্ৰসমূ হৈছিল। আৰু তোমাৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি দিছি দিয়া হৈছে। আছিল আৰু
অ, অ হয় আৰু। আমাৰ আমাৰ আচলতে সত্ৰসমূহৰ ভিতৰত প্ৰথমখন সত্ৰ আমাৰ অ বৰদোৱাত স্থাপন কৰিছিল আচলতে তাতে মানে অ শংকৰদেৱৰ জন্মস্থান আছিল বাবে।
উম, উম।
যেতিয়া অ নতুনকৈ ধৰ্ম প্ৰচাৰ কৰা ঠাইত তেওঁ প্ৰাৰ্থনা ঘৰ প্ৰাৰ্থনা ঘৰ মানে তটো বুজিছা মানে হৰি গৃহ স্থাপন কৰিছিল। আৰু মানে যি পিছলৈ সাংস্কৃতিক ৰ লূপ লয় ইয়াক আচলতে থান বা সংস্কৃত স্থান বুলিও কোৱা হৈছিল।
শংকৰদেৱে সৃষ্টি কৰাই নাট্যকলা।
কি কৈছা।
ভাৱনাটো আমাৰ শংকৰদেৱে সৃষ্টি কৰা এক
অ, হয়, হয়।
উ তোমাৰ কাহিনী অভিনয়ৰ জৰিয়তে উপস্থাপন কৰা অ তোমাৰ ভাওনা-ভাষা, সাজ-পোছাক আৰু অভিনয় শৈলী অতি আকৰ্ষণীয় একদম।
উম, হয়।
উম
আচলতে আমাৰ আ সত্ৰৰ অধিবাসীসকলে সাধাৰণতে কপাহী, ধুতি, মানে সাজ-পোছাকৰ ক্ষেত্ৰত কৈছো অ মই। মই মানে কপাহী ধুত তি কপাহী চলা, চাদৰ, খনীয়াা, চেলেং আদি সাজ দান কৰে
উম উ আৰু তোমাৰ, তোমাৰ মতে অসমৰ সংস্কৃত কৃিৰ ক্ষেত্ৰত সৰ্ববৃহৎ অৱদান কেনেকুৱা?
আচলতে অৱদান বুলি কবলৈ হ'লে আমাৰ আহ সত্ৰসমূহৰ আহ মানে আমাৰ তত এতিয়া ছয়শ পয়চ তি সত্ৰসমূহৰ ভিতৰত কেৱল পয়ষষ্ঠিখনৰহে অ
উম, উম
এতিয়া অ মানে আমাৰ সত্ৰসমূহ আমাৰ ইতিহাস হয় বা সংস্কৃতি আৰু প পৰিচয়ৰ বাহক হয়। গতিকে আমি স ত্ৰ সমূহ সংৰক্ষণ নকৰিলে আমাৰ ঐতিহ্যটো হেৰা যাব ন, এ যিহেতু ইমান কেই খন সত্ৰৰ সংস্কৃৃত তি মানে কি অস্তিত ত' নোহোৱাই হৈ গৈছে। যিকেইখন মানে আমাৰ এতিয়া আছে সেইকেইখন আমি এতিয়াতো সংৰক্ষণ কৰিবই লাগিব আৰু মোৰমতে এতিয়া সামাজিক ঐকয় আৰু সাংস্কৃতিক জাগৰণ সত্ৰ সমূহে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানুহক একত ্ৰিত কৰিছে আচলতে
ঠিকেই গৈছে বাৰু আৰু মোৰ মতে হলে তোমাৰ আমাৰ অ নতুন পৰজত মই নিজৰ ঐতিহিক জানিব লাগে বা সন্মান কৰিব লাগে আৰু ইয়াৰ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিব লাগে মোৰ দৃষ্টিত
আমাৰ নতুন প্ৰজন্মই গোটেইখিনি মানে অ সংৰক্ষণ কৰিব লাগিব তেতিয়া তেতিয়াহে আমাৰ এই সত্ৰবোৰৰ অ প্ত থাকিব
উম উম হয় হয় তোমাৰ অৱশ্্যে আমাৰ বৰ্তমান আধুনিক যুগত ত মানুহে যি নৈতিক তোমাৰ অৱক্ষেপন দেখা যায় আৰু এই সত্ৰ সংস্কৃতিয়ে সমস্য়াৰ এ সমূহত বহুত দূৰৰ কথা সহায় কৰিব পাৰে কাৰণ আমাৰ নতুন প্ৰজন্মৰ সত্ৰ সংস্কৃতি বা প্ৰতি কেনেকুৱা মনোভাৱ পোষণ কৰা উচিত তেনেবোৰ কথা জনা উচিত আমাৰ নতুন প্ৰজন্মৰ নিজৰ ঐতিহিক জানিব লাগে অ বা সন্মান কৰিব লাগে আৰু ইয়াৰ সংৰক্ষ খনৰ বিষয়ে আগবাঢ়ি আহিব লাগে
হয় হয়
আৰু তোমাৰ আমাৰ সত্ৰবোৰৰ মূল তোমাৰ সত্ৰ সমূহ সংৰক্ষণ কৰা আমাৰ অতি প্ৰয়োজন কাৰণ অ সত্ৰসমূহৰ আমাৰ ঐতিহিক বা সাংস্কৃতিক আৰু পৰি বা হক এইবোৰ সংৰক্ষণ নকৰিলে আমাৰ অধিক হেৰাই যাব
হয় হয় ঠিকে কৈছা তুমি আৰু আমাৰ সত্ৰ সংস্কৃতিৰ পৰা আমি বহুত ধৰণৰ মানে শিক্ষা লাভ কৰিব পাৰো যেনে ধৰি লোৱা তুমি অ সত্ৰ সংস্কৃতি পৰাশত তা শৃংখলা ভক্তি সহনশীলতা আৰু সামাজিক শ আৰু বহুত ধৰণৰ শিক্ষ
আৰু সত্ৰ সংস্কৃ আমাৰ গৌৰৱ আৰু ইয়াক জেৰহাটো আমাৰ হওক সকলোৰে দায়িত্ব
হয়
উম ধন্যবাদ আজি মই বহুতখিনি কথাই শিকিলো আৰু পাছ আৰু আলোচ
উম হ'ব হ'ব ঠিক আছে ধন্যবাদ।
ধন্যবাদ।